হেল্ল,
নমস্কাৰ।
নমস্কাৰ নমস্কাৰ
বাকী ভালে আছে আপুনি
হয় ভালে আছো মই আপোনাৰ ভাল নে?
হয় হয় মোৰো মোটামুটি ভালেই চলি আছে আৰু
হয়
কিন্তু কি ক'ব যিহে গৰমৰ দিন পৰিছে একদম গোটেই চাৰিওফালে ঘামুচি ওলাইছে
আচ্ছা বহুত গৰম পৰিছে নেকি আপোনাৰ তাৰ তাত তাতে মোৰ ইয়াতে বাৰু
কি হৈছে মই ওলাই যাবই নোৱাৰা হৈ গৈছো লাজ লাগিব লাজ লগা হৈ গৈছে
হয়
বাহিৰত
মোৰ ইয়াতে বাৰু এতিয়া বাৰিষাৰ ব বতৰটো বহুত ধুনীয়া হৈ আছে বৰষুণে দি আছে বাৰু
হয় নাই আমাৰ ইয়াতে মানে কালি ৰাতি আহিলে বৰষুণ এবাৰ বহুত জোৰে আহিলে মানে কয় নহয় এই যে কি কয় পোহৰে হয় নহয় নহয় পোহৰে আপোনাৰ বতাহে এতিয়া বহুত জোৰে আহিল
হয় হয় হয়
ঢেৰকনীৰ সৈতে কিন্তু আচল বস্তুটোৱে দি থৈ নগ'ল
অ মুচিকল তাৰ মানে আপোনাৰ বৰষুণতটো বৰষুণ জাক গুচি গ'ল
হয় মানে আহিল ঠিকেই একেবাৰে দেখুৱাত আহি গ'ল কিন্তু দি গ'ল আৰু বৰষুণ যাক
হয় হয় তাৰমানে এতিয়া আগন্তুক দিনবোৰ যিমান আহে তাদি মতে আগন্তুক যোনবোৰ দিন আছে যিমান আহে সেইবোৰত মানে যোনটো আপোনাৰ বতাহ বিজুলী বিজুলীৰ যোন টো আপোনাৰ মানুহৰ গাত পৰে সেইটোৰ সংখ্যা বৃদ্ধি পাব তাৰমানে যিহেতু পলিউচন বহুত বেছি হৈ গৈছে এতিয়া ত পলিউচনক কাৰণে সেইটো বহুতখি বৃদ্ধি পাইছে আৰু আহ আহিব ল গিয়া দিনবোৰতো পাবই আৰু ৰিপৰ্ট বোৰৰ মতে
বহুত দিগদাৰ হব খেতি পথাৰত কত খেতি কৰি থকা মানুহবোৰৰ গাত পোৰাৰ চান্স
হয় চবৰে আৰু আমাৰ চবৰে আৰু বিশেষকে তাৰ মানে আপোনাৰ যোনটো চিটি এৰিয়া চিটি এৰিয়াত বেছি থাকিব য'ত মানে উন্নত বেছি হয়
অ হয় মানে বেছি ওখ বস্তুত প্ৰথমে আকৰ্ষণ কৰে ধৰি লয় মানে
হয় হয় বেছি ওখ বছে বেছি পটককে ধৰি লয় আৰু আপোনাৰ এৰ কি কবলে গৈ আছিলো পাহৰিয়ে থাকিলো নহয়
বিজুলীৰ
হয় বিজুলীৰ তাৰ মানে আপোনাৰ এচিড ট্ৰেইনৰ সংখ্যাটো বাঢ়ি যাব চি ট্ৰেইনৰ সংখ্যাটো বাঢ়াৰ লগে লগে আপোনাৰ যোনবোৰ গছ গছনি আছে বা মানুহৰ কাৰণেও এইটো বহুত হানিকাৰক হয় সেই বোৰত ধ্বংস হোৱা আৰম্ভ হৈ যাব ত' আমাৰ গছ-গছনি খেতি পথাৰে যদি নষ্ট হৈ যায় তেতিয়াহলেতো আমাৰ খাবলৈ পিন্ধিবলৈ সেইবিলাকত বহুত নাটনি আহি যাব।
হয় হয় এতিয়া আপোনাৰ চাইনাতে চাই লওক কি বানপানী হৈছে।
হয় হয়।
মই হয়, সিনানে কি কয় আপুনি নিউজটো পাইছেনে নে মই নাজানো আপোনাৰ এই খাপ পলোৱাটো গম পাইছে খাপ যে হেৰি পলাইছে বানপানীত। পোৱাতু নাই নিউজটো, মই আপোনাক কৈ আছো শুনক। কি কয় এই চাইনাত যোনটো বানপানী আহিছে বৰ্তমানটো চলিয়ে আছে। গমটো পাইছে বানপানীটোৰ কথা। ডেম এখন ভাঙি যে বানপানী হৈছে তাতে ডেমৰ ওচৰত তাৰমানে আপোনাৰ কি কয়, খাপ পুহা এটা চেণ্টাৰ এটা আছে।
হয়।
সাপ পোহা মানে কি আৰু আপোনাক সাপৰ হেৰি চেৰি কৰে আৰু সিহঁত প্ৰজনন সজনন কৰে, হয় মানে সক সকলোবোৰ কৰে আৰু মানে সাপৰ প্ৰজনন কৰে সিহঁতে ৰিচাৰ্চ নকৰে।
হয়।
সাপৰ মানে কণী চণী তাতে জন্ম পোৱালি ছোৱালী জন্ম দিয়ে আৰু। বংশ বৃদ্ধি কৰাৰ ব্যৱস্থাতটো আছে আৰু। সেইবোৰ সিহঁতে তাৰ পিছত ৰিচাৰ্চ কৰিবলৈ পঠায় বিভিন্ন কাৰণত পঠায় আৰু। তাৰপিছত কি হৈছে আপোনাৰ এই বানপানীৰ কাৰণে মানে তাতে যোনটো হেৰি আছিলে, প্ৰজনন কেন্দ্ৰটো আছিল তাতে পানীয়ে ভাঙি দিলে কেন্দ্ৰটো।
হয়।
আপোনাৰ দুই হাজাৰ সাপ। গম পাইছে। দুই হাজাৰ সাপ আপোনাৰ বানপানীত গৈছে উুটি আপুনি দৃশ্যটো চালে আপুনি আচৰিত মানিব কেনেকে গৈ আছে জানে! ততে মই আপোনাক বাৰু দেখাবলৈ চেষ্টা কৰিম পিছত যদি মই পাওঁ ভিডিঅ'টো। আপোনাক গা নোম সিয়ৰি উঠিব, এতিয়া মানে চাইনাত মানে আপোনাৰ চব চাইডে এতিয়া সাপে সাপ হৈ গৈছে আৰু যিবোৰ সাপ গৈছে একদম বিষাক্ত সাপ।
গম পাইছে, যেনেকে খেতি সাপ। বিষাক্ত নহয় কিন্তু সি মানুহটো খাই। সেনেকুৱা নহয় এইটো মানে মানুহ নাখায় কিন্তু বিষাক্ত সাপ একদম ডেঞ্জেৰিয়াছ
হয় বুজিছো ডেঞ্জাৰাছ সাপ হয় আৰু বহুত বিষাক্ত।
একদম মানে এইটো কি বুলি কয় আপোনাৰ টপ যোনটো ডেঞ্জাৰছ ৰিবৰত আছে।
হয়।
টপ টেন তাৰে কেইডালমান কেইটামান মানে ভেৰাইটিচত আহে আৰু আপোনাৰ বহুত ডেইনজাৰ আৰু এইটো।
হয়।
এতিয়া কি ব্যৱস্থা লয় আৰু আমাৰ ইয়াতে নাহিলেই হ'ল আৰু।
হয় ইয়াতে ইমান ইমান সোনকালে আহি নাপায় ইয়াতে।
হয় হয় নাই সিহঁতে ব্যৱস্থা লৈছে একদম উ এ ডাঙৰ ব্যৱস্থা লৈছে।
হয় হয় হয় এনেও ইমান উন্নত হয় আমাৰ ভাৰততকৈ চাইনা আমিতো বহুত এতিয়াও বহুত পিছৰ যুগতে আছো সিহঁতৰ তুলনাত নহয় ন নাই সিহঁতে বহুত আগুৱাই গৈছে এতিয়া
সিহঁতৰ কথা কি ক'ব আৰু চাইনাতটো আৰু চাইনে আৰু সিহঁতৰ এটা কথা ভাল লাগে কি মই মানে পঢ়িছিলো আপোনাৰ সিহঁতে যিবোৰ কাম কৰে সিহঁতে মনে মনে কৰে কাম বোৰ নকয় সহত মই আপোনাক সঠিক ৰ্ডটো পাহৰিলো কিন্তু এইটো আপোনাৰ ইকনমিক্সত কিবা বুলি এটা কয় এই
মানে যে আপুনি য যি কৰি আছে কৰি থাকক কিন্তু কাকো ক'ব নালাগে। যেতিয়া কামটো আপোনাৰ
চাইলেস
অ ৱৰ্ক ইন চাইলেঞ্চ নাই আৰু আৰু তাৰ আগত কিবা এটা আছিল মই পাহৰি গলো সেইখিনি কিবা এটা মানে বেলেগ শব্দ এটা আছিল আৰু এটা আমি ডেইলী পুজৰ শব্দ নহয় কি মানে কামটো কমপ্লিট হোৱাৰ তাৰপিছতহে দেখাওক আপুনি বস্তুতটো তাৰ আগলৈ আপুনি মনে মনে থাকক
হয় তাৰমানে কথাটো এনেকুৱা হ'ল এতিয়া বহুত উন্নত হৈ গৈছে তো আমি ভাৰতবৰ্ষ বহুত পিছুৱাই আছো এতিয়াও ত' তাতে শুনা মতে তাতেটো এতিয়াও টেন জি চলি আছে য'ত আমাৰ ইয়াতে ফাইভ জি চলি আছে। আৰু বহুত জাগাতো এতিয়াও যাবই পৰা নাই।
হয় হয়, এতিয়া মোৰেই ৰাতি খেলা চাওঁতে মোৰ খতম হৈ যায়, মই আকৌ নেট ভৰাব লগা হৈ যায়।
হয় হয়, সেইটোৱেই আৰু। তেওঁলোকক ভাবক কিমান উন্নত, অ', মোৰো সেইটো হয়।
অ', এইটো কিহৰ কাৰণে বা হয়, ইহঁতেহে জানে আৰু।
অহ। তাতেও তো বহুত আছে, পপুলেশ্যন যোনতটো বৃদ্ধি পাইছে, চাইনাতোটো বহুত আছে।
হয় হয়, নাই নাই, চাইনা তেতিয়া আপোনাৰ দুই হাজাৰ আমি যেতিয়া পঢ়ি আছিলো। দু হাজাৰ আপোনাৰ ধৰি লওক বিশ লয়
হয়
চাইনাইত ভাৰতৰ চাইনাইত পৃথিৱীৰ ভিতৰত নাম্বাৰ ওৱানত আছে জমা হৈ
হয়, হয়, হয়, জনসংখ্যাত তেওঁলোকে
আৰু আমাৰ ইণ্ডিয়াৰ লগত সিহঁতৰ ডিফাৰেন্ঞ্চো আছিল, কমেও ত্ৰিশ কোটি মান মানুহৰ। মানে সিহঁতৰ যিমান নাছিল, আমাৰ আমাৰ ডিফাৰেন্সো ত্ৰিশ কোটি মানৰ আছিল আৰু আমি ত্ৰিশ যি কম হৈ আছিলো আৰু, কিন্তু সিহঁতে এই পাঁচ বছৰ এনেকুৱা ধৰণে জনসংখ্যাটো নিয়ন্ত্ৰণ কৰিলে, আমি এতিয়া নাম্বৰ ওৱানত আহি গ'লো আৰু আমাৰ সিহঁতচে দহ কোটি বেছি মানুহ হৈ গ'ল, ভাবক এই পাঁচ বছৰত। সিহঁতে মানে যিটো কাম কৰে, একদম সঠিকভাৱে কৰে। কোনো ধৰণৰ তাতে ভুল ক্ৰুটি ৰোৱাৰ চান্স নাথাকে। আৰু যোনটো ভাবে যে এইটো - ভুল ক্ৰুটি হ'ব বুলি বা চাকচেছ নহব বুলি সিহতে আগতেই ৰখাই দিব।
হয়।
আমাৰ ইয়াতে কামটো নৰখে, কাগজে পাতিয়ে চলি থাকিব, কিন্তু কাম নহয়।
হয়, হয়, হয়। আমাৰ ইয়াতে, আমাৰ ইয়াতে প্ৰফিটটো চাই যে বেছিকে।
হয়, আমাৰ ইয়াতে প্ৰফিট মডেলত চলে, কিন্তু সিহঁতৰ তাতে প্ৰফিট মডেলত নচলে।
হয়। আমাৰ ইয়াতে এটা এটা সংখ্যা উন্নতি হ'লেই হ'ল বাকীখিনি যেনেকে যি হয় হওঁক। টো নিজৰ নিজৰটো চবেই চিন্তা কৰাৰ কাৰণে।
হয় হয়। এতিয়া এ কিছুমান আছে ভাল কথা। সিহঁতৰো বেয়া কথাও আছে, কিন্তু সিহঁতে মানে মানুহখিনিক সমানে চাই।
হয়।
কিন্তু আপুনি সিহঁতৰ চৰকাৰৰ প্ৰতি মাত মাতিব নোৱাৰে, সেইটো সঁচা কথা।
হয়, আমাৰ ইয়াতে যেনেকে পাৰো যোনটো আপোনাৰ ইয়াতে ফ্ৰীডম আছে।
ফ্ৰীডম অফ স্পিচ যোনটোৰ আছে আমাৰ ইয়াতে, কথা কোৱাৰ যোনটো অধিক - কাৰ আছে আমাৰ, প্ৰশ্ন কৰা যোনটো অধিকাৰ সংবিধানৰ, সেইটো সিহঁতৰ তাতে নাই। কিন - কিন্তু সিহঁতৰ কিছুমান ক্ষেত্ৰত সিহঁতৰো বেয়া, আমাৰো বেয়া আছে, কিছুমান -
হয়, হয়। চবতে থাকিবই দিয়কচোন ইমান মস্ত দেশত, চবতে দুইফালে দুটা থাকিবই।
হয় হয়। এতিয়া কি ক'ব আৰু? আমাৰ ভাৰতবৰ্ষখন উন্নতি - তিৰ দিশে যাই আছে, নকওঁ যে হোৱা নাই বুলি। বহুত উন্নতি হৈছে। আপুনি এতিয়া চাওক, ইউ পি আইটো আমি ভাৰতবৰ্ষই আৱিষ্কাৰ কৰিছোঁ।
হয়।
ইউ পি আই এতিয়া গোটেই ডাঙৰ ডাঙৰ দেশে, ফ্ৰান্সে আকোৱালি লৈছে। আপ - আপোনাৰ ইউ এ ইয় আঁকোৱালি লৈছে, কাটাৰে আঁকোৱালি লৈছে। এতিয়া আপুনি লাহেকে দেখিব যে -
কৈছো।
হয়, আপুনি এতিয়া লাহেকে দেখিব যে, যোনটো আপোনাৰ চইফ পেমেণ্ট চিষ্টেম আছে, সেইটো লাহেকে - এতিয়া আপোনাৰ ইউ পি আইত, ইউ পি আই থ্ৰু দিও মানে হ'ব পাৰে আৰু। সম্ভাৱনা আছে আৰু।
কাৰণ আমাৰ ইয়াৰে জনসংখ্যা যিহেতু বহুত বেছি, ত জন - সংখ্যা আমাৰ ইয়াৰে ভাৰতবৰ্ষৰ জনসংখ্যাটো দেশৰ বিভিন্ন ধৰণৰ জাগাত আছেতো। ত' সেইটো হিচাপতো সেইটো এটা তাৰে প্ৰফিট হয়, প্ৰফিট বুলি ক'ব লাগিব। ত' ইউ পি আই হোৱাৰ পৰা।
হয়, হয়। আৰু - এটা কথা এতিয়া ভাল হৈছে আপুনি কৰবাত আগতে গ'লে, পইচা লৈ যাব লাগিছ। আজি কালি ফোনটো লৈ গ'লে হ'ল।
হয়, আগতে মোৰে তেনেকে বহুত পইচা হেৰাইছে যিহেতু মোৰ ইমান ধ্যান নাথাকে পইচা-পাতি ক'ত থাকে।
হয়, মই অ সেনেকুৱা বহুত গৈছে বাৰু কিন্তু এতিয়া এপক কাৰে পইচা খৰচো বহুত হয়, পইচাটো দিয়া যেন অনুভৱ নহয় যে।
হয়, হয়, হয় তেনেকে খৰচো বহুত খিনি হয়।
হয়, এতিয়া তা-আগৰ, হাতেৰে যোনটো দিলে অনুভৱ হয়, সেইটো যেতিয়া মোবাইলেৰে আমি মাৰি দিওঁ এতিয়া অনুভৱটো নহয় আৰু মানে খৰচাটো বেছি হৈ যায় আৰু।
হয় বুজিছো।
হয়। বাকী আপুনি চাহ পানী নাখায়?
চাহ পানী খাবলে যাওঁ এতিয়া, চাহ পানী খাও আজি ঠাণ্ডা বতৰ আমাৰ ইয়াতে, ঠাণ্ডা বতৰৰ কাৰণে আপোনাৰ পকৰি-চকৰি কিবা খাব লাগিব।
হয়, আপুনি বনাই খাব নে, কিনি আনি খাব।
নাই বনাই পেলাই খাও আৰু কিনি আনি খাবলৈও আজিকালি ভয় লাগেটো, বহুত কিবা-কিবি মিলোৱা থাকে।
হয়, হয়।
ঠিক আছে তেন্তে ৰাখিছো হয় ঠিক আছে, ধন্যবাদ।